হেল্ল'
কি কৰিছা?
অহ আছোঁ এনেই তুমি?
মও আছোঁ দিয়া। চাহ খালা?
চাহ অঁ খালো। তুমি?
খালো দিয়া। বাকী খবৰ খাতি ভাল?
অহ ভালে, তোমালোকৰ কোৱা?
মোৰো ভালেই আৰু আছোঁ আৰু।
ঘৰত?
ঘৰত ভাল চবৰে। তোমালোকৰ?
আচ্ছা, ভালে চবৰে।
ভাল, কি কৰি আছা?
এনেই আছোঁ।
এ তুমি এতিয়া কি কৰি মানে, মই আছোঁ বাৰু বহি আছোঁ আৱ মোবাইল টিপি টিপি আৰু নো কি কৰিম হেৰী ঘৰত মা আৰু মই।
আতচ্ছা। মই এতিয়া মই মা আৰু ময়ে আছোঁ বাৰু এতিয়া দেউতা বাহিৰত থাকে।
অঁ অঁ তাকে কিবা পঢ়ি আছা নেকি, পঢ়া খতম হ'ল?
পঢ়ি আছোঁ।
পঢ়ি আছা? কি পঢ়ি আছা? ছেকেণ্ড ইয়েৰ?
উম।
মানে অহা বছৰত ফাইনেল দিব আৰু ন কি?
উম উম।
অঁ।
তুমি?
মই হ'ল বি এ কমপ্লিট কৰিলোঁ আজি দু দুই তিনি বছৰে হ'ল।
আতচ্ছা।
অঁ।
তেনে এতিয়া কিবা কৰি আছা নেকি?
এ সৰু সুৰা কিছুমান কাম কৰি আছোঁ আৰু তেনেকে।
অঁহ।
সেই টেক্টৰতে।
অঁ অঁ।
বাকী বোলো বহুত দিন ফোন চোন কৰা নাই খবৰ এটা লওঁ তোমাৰতো খবৰে নাই।
উম।
সেই কাৰণে
আতচ্ছা।
ফুৰিব কৰিব যোৱা নাই?
ফুৰিব যাম দেওবাৰে।
ক'ত যাবা?
শিৱসাগৰ যাম।
অঁ মানে গৰম বন্ধ চাগে পাইছা?
উম গৰম বন্ধ আছে এতিয়া।
আকৌ ক্লাছ কেতিয়াৰ পৰা আৰম্ভ হ'ব?
আগষ্টৰ পৰা।
আগষ্ট?
অঁহ।
অঁ তুমি তুমি কি আৰ্টচ নে চাইন্স নে কমাৰ্চ?
আচ্ছা।
এনেই তোমাৰ, মোৰো আৰ্টচে আছিলে।
আচ্ছা-আচ্ছা।
তোমাৰ ফেভৰেট চাবজেক্ট কিবা আছেনে?
ফেভৰেটটো নাই, তেনেকা।
হয় নেকি, প্ৰেকটিকেল লগা চাবজেক্ট আছে নে নাই?
কি?
প্ৰেক্টিকেল থকা চাবজেক্ট আছে নে নাই, প্ৰেক্টিকেল মাৰ্ক্স থকা একোৱে নাই নে?
কি অ, আছে এইটো স্বদেশ্বৰ।
স্বদেশ অধ্যান?
উম,
অ, বাকি জুগ্ৰাফি-চুগ্ৰাফি এইবিলাক একো নাই?
উম, হু।
অ',
স্বদেশ আছে, আৰু এডভান্স আছামিছ লৈছিলো।
ঔ, এইটো বৰ কামোৰ চাবজেক্টটো, এডভান্স আছামিছ।
উম, বহুত লৈ কিনে বহুত পস্তালো।
বৰ কামোৰ হয় চাবজেক্টটো, মানে অসমীয়া যেন লাগে কিন্তু বৰ টান বোলা ন।
বহুত টান।
উম, তাকে চবেই কৈছে দেই মানে লগৰ আগৰ মই লৈছিলো ন, চবেই ক'য় আৰু এডভাঞ্চ আসামিছ বৰটান বোলে বৰ বেয়া পঢ়িবলৈ কৈছিলে তেনেকে চবেই। বাকি হেৰি দেউতা ক'ত থাকে?
দেউতা সেইফালে বাহিৰত থাকে, অৰুণাচলত থাকে।
অৰুণাচলত অ, মানে আহা যোৱা কি মানে বছৰ মূৰত আহে চাগে ন?
অ', অ',
অ',
তোমালোকে দুজনে থাকা নেকি? ঘৰত বাইদেউ, ভণ্টি তেনেকা।
নাই কোনো নাই মা আৰু মই দেউতা আছিলে দেউতা যোৱা বছৰ ধুকাল। এতিয়া মা আৰু মই আৰু বাকী নাই কোনো।
উম,
মাজে-মাজে ফোন-চোন কৰি থাকিবা খবৰ খাতি লৈ থাকিবা আকৌ।
অ, কৰিম দিয়া।
তুমি আকৌ কেতিয়াবা খবৰ লৈ, আকৌ খবৰ নোহোৱা হৈ যায়।
উম, উম, নাই কিয় বেয়া পাম আৰু তেনেকে একো বেয়া পো পোৱা নাই ভাত-চাত খালে দিনত?
দিনৰ ভাত খালো দিয়া, তুমি খালা নে নাই?
খালো। কি দি খালা?
হা?
কি দি খালা?
মই ভাত, দালি, তাৰপিছত ভাজি। আচাৰ সেয়াই আৰু তোমালোকৰ কি-কি আছিলে?
আমাৰ মাটি দালি আৰু মাছ আছিলে।
অ', অ', মাছ আকৌ সন্ধিয়া আনি আনিছোহে সন্ধিয়া হ'ব আৰু। হেৰি মানে ফ্ৰী টাইমত কি কৰা। কি কৰি ভাল পোৱা ফ্ৰী টাইমত?
ফ্ৰী টাইমতটো তেনেকে একো নকৰো কাপোৰ চিলাই থাকো মই।
কাপো', -কাপোৰ চিলাব জানা নেকি?
চিলোৱা শিকিছিলোঁ অহ', ঘৰতে মানে এনেকে এনেই থাকিলে মানে কাপোৰবিলাক চিলাই থাকোঁ আৰু এনেকে', কাপোৰ বিলাক দিয়েই চিলাব গাঁৱৰ মানুহবিলাক',
কিন্তু বেয়া ন'হয় দেই ন ভালেই',
উম',
বেয়া ন'হয় কিন্তু',
উম', এনেই থাকা হ'লে ঘৰতে থাকা হয় না, ত মেচিন কিনি দিছে মায়ে', সেইটোৰ কাৰণে, চিলাই থাকোঁ আৰু, শিকি আছোঁ মানে এতিয়া', আৰু এক মাহ শিকিম বুলি ভাবিছোঁ আগষ্ট',
বেয়া ন'হয় দিয়া বেয়া ন'হয় কি আৰু শিকাটো কি ডাঙৰ কথা নো',
উম', উম', কলেজৰ পৰা আহো আৰু আহি কিনে আৰু পিছবেলা যাওঁ আৰু এঘন্টাই শিকাই',
উম', - উম', হয় দিয়া ঠিকে আছে, বেয়া ন'হয়',
তুমি কিবা কৰি আছা নে কি?
মই প্ৰাই', -প্ৰাইভেট চেক্টৰতে এনে কৰি আছোঁ আৰু সৰু সুৰাকে কিবা কিবি',
আচ্ছা, এনেকা এপ্লাই - চেপ্লাই একো কৰা নাই?
কৰা আছে, কৰি আছোঁ, দি আছোঁ, তেনেকেই আৰু চলি আছোঁ আৰু',
অ', - অহ',
হেৰি এইটো কি ক'ম ভাবিছিলোঁ ক'ত - ক'ত ফুৰিব যাব চিপ্পাঝাৰ?
শিৱসাগৰ',
অ', শিৱসাগৰ মই শুনিলোঁ অথনি চিপ্পাঝাৰ',
অহ', হিঃ',
শিৱসাগৰ যাবা, শিৱসাগৰ ক'ত, ক'ত যাবা মানে কি? কি চাবা, প্লেনিং কিবা, জেগা চোৱা?
মানে মই মানে যাওঁ প্লেনিং নাছিলে কালি পৰহি মানে লগৰতোক কৈছে আৰু যাওঁ ব'ল', বুলি এনে, পিছতে যাব ওলাইছে মানে ইহঁতে মানে গাড়ী এনকে বাছ', তাত মানে যাব ওলাইছে মানে ধেৰ মানুহ যাব ল'ৰা - ছোৱালী তাতে যাব লৈ গৈছে এতিয়া ক'ত লৈ যাব সিহঁতে', এইটো নাজানোঁ কিন্তু মই, সিহঁতে শিৱসাগৰে যাম বুলি কৈছে',
মানে ধৰা শিৱসাগৰত থকা বস্তুবিলাক', চাবা আৰু, কি - কি চাবা তাত, এনে তোমাৰ কি - কি চোৱা', চোৱাৰ মন আছে, শিৱসা', তাত থকা তাতো বহুত ফেমাচ-ফেমাচ জেগা আছে না?
আছে বাৰু এতিয়া, যাম আৰু সিহঁতে ক'ত লৈ যায় আৰু',
অহ', বাকী? তুমি, গান- চান, নাচিব - কাৰিব পাৰা নাই?
হয়, নাচো বাৰু তেনেকে
নাচা, ৰিলচ বনোৱা চাগে?
অ', ৰিলচতো বনাও বাৰু হু',
বনোৱা?
অ',
হুহু', ছোৱালীয়ে আৰু ৰিলচ মানে বনালে, মানে মাজে - মাজে আৰু ধৰা',
উম', মাজে - মাজে অহ',
অহ',
তুমি?
হে নাই - নাই, মোৰ এইবিলাক নাই পাই',
আ', -হা',
বেলেগে না, আই', -আই', -আমি মানে দৰ্শক, বেলেগে নাচে আমি চাওঁ আৰু সেইটোৱে',
অ', আচ্ছা- আচ্ছা, ময়ো তেনেকুৱাই মানে',
অ',
ইমানো নহয় বাৰু এনেকে', ৰিল-চিল বনাই নাথাকোঁ আজিকালি, আগতে বনাইছিলোঁ। আজিকালি ইমানকে ভাল নালাগে আৰু।
উম, কিয় আজিকালি বেয়া পোৱা নেকি ৰিল্চ বনাই?
নাই মানে বনাও মানে কেতিয়াবা আৰু তেনেকা নহয়।
মানে ইমান মানে চখ নাই আৰু বনুৱাক লৈ।
না এতিয়া চখটো নাই আৰু আগতে যি আছিলে। হুহু।
অ প্ৰথম প্ৰথমটো বেলেগ এটা চ
প্ৰথম প্ৰথম প্ৰথম প্ৰথমটো চখটো থাকেই বাৰু।
উম, প্ৰথম প্ৰথমবাৰ বেলেগ চখ আৰু।
উম।
হয় দিয়া। বাকী তোমাৰ, মা আছে এনেই।
অ। এনে ঘৰত খেতি-চেতি কৰে নে কি?
ঘৰত আছে খেতি-বাতি আছে। তোমালোকৰ আছে নে নাই?
অ আছিলে, এইবাৰ নাই কৰা মানে।
কিয়?
বেলেগক আধি দিছে।
অ এইবাৰ আধি দিছে, অ। তাকে, কৰি থাকিব লাগে। খেতি-বাতি কৰিলে ভাল ঘৰতে যদি খাব পাৰা। ধান, চাউলখিনি ঘৰতে হয়।
ব লাগে।
বাকী তুমি পথাৰ-চথাৰ যোৱা?
পথাৰতো ইমান নাযাও মানে। যোৱা নাই মানে। তিনি বছৰ হৈ গ'ল যোৱা নাই পথাৰত। মানে মাজতে মানে তাৰ বেমাৰ হৈ আছিলে মানে তাৰ পৰাই পথাৰত যোৱাই নাই মই, তাৰ পৰা নাযাৱে আৰু।
অ।
এতিয়া নাযাওঁ আৰু মানে এইবাৰ যাম বুলি ভাবিছো গৰমোটো ইমান।
উম হয়টো সেইটো হয় কিন্তু অ সেইটো হয়।
ছিলো পথাৰত হাজিৰা-চাজিৰা কৰিব যাম বুলি কেতিয়া ভন্টিহঁতে যায় ন তো লগতে যাম বুলি ভাব ভাবিছিলো, কিন্তু নাই যোৱা। ইমান গৰম ঘৰতে থাকিব নোৱাৰো আৰু পথাৰত কেনেকে থাকিম?
বা যি যে ৰ'দ নহয় বাপৰে!
কেদিন কালি দুদিনমান হৈছে দুদিন হৈছেহে। তাকে বৰষুণ দি আছে এতিয়া ৰাতিপুৱা, সন্ধিয়া। অলপ ঠাণ ঠাণ্ডা হৈছে, হ'লেও ইমান গৰম।
উম বহুত গৰম, বহুত গৰম। বহুত গৰম পেলাইছে তুমি মানে ভাইব নোৱাৰা।
উম, আজি মানে আমাৰ এইপিনে বজাৰো আছিলে। বজাৰ আছিলে মানে বজাৰত গৈছো। বজাৰতো থাকিব নোৱাৰি ইমান গৰম।
তোমাৰোক কি আজি আজি কি কি বাৰ অ আজি?
বিস্তি বাৰ
ত তোমালোকৰ ফালে কি মানে বৃহস্পতিবাৰে বজাৰ বহে নে কি?
অ।
অ।
বহুত গৰম। নাজানো মানুহ কেইটা পথাৰত কেনেকে ধান ৰুই থাকে গৰমত।
উম সেইটো হয় অ, ই কিন্তু কষ্ট কৰে।
উম সেইটোৰ কাৰণে এতিয়া ৰাতিপুৱা ছয়টা বজাত ধান তা ছয়টা বজাৰ পৰা নহ'লে পাঁচটা বজাৰ পৰা ধৰি পাঁচটা বজাত ৰুলে মানে বাৰটা বজাত উঠি যায় আৰু ছয়টা বজাত উঠিলে এটামান বজাত উঠি যায় আৰু। সন্ধিয়া নুৰুৱে আৰু পিছবেলা।
উম, হয় দিয়া নহয় আমা-আমাৰ ফালে কি কৰে মানুহে ৰাতিপুৱা, তোমাৰ ছটা মানে সাত তাপা বাৰটা এট এটা-এটাকে বোকা ৰুয়ে তাৰ পৰা নোৰুৱে আৰু।
অ', আমাৰ ফালেও তেনেকুৱাই।
উম, আম-আম। ফালেও মানে এনেকে কৰে কাৰণ দিনত আজিকালি ৰোৱা দিন গ'ল আৰু, এতিয়া নোঁৰোৱে।
বেলেগ, বেলেগ ফালে টো তেনেকাই ৰুইছিলে এইবাৰ পৰা এইবাৰ পৰা কিন্তু এনেকে কৰিছে আৰু আমাৰ পিনে যোৱা বছৰো তেনেকেই ৰুইছিলে।
আমাৰ ইয়াত বহুত বছৰ হ'ল তেনেকে এবেলিয়া ৰুৱে আৰু মাত্ৰ।
উম,
মানে, এই গৰমটোৰ কাৰণেও আৰু আমাৰ ফালে মানে তেনেকে কাম কৰা মানুহ পাবলৈও নাই। তেনেকে মানে, সেইকাৰণে বহুত অসুবিধা আমাৰ ইয়াত। খেতি কৰিবলৈ বহুত কষ্ট হয়, মানে মানুহ নোপোৱা আজিকালি।
গৰমৰ লাগে মানুহ বিলাক বেলেগ বেলেগ কাম কৰে। পথাৰত আজিকালি উম, যাব নুখোজে না।
সেইটোৱেইটো দিনটো হাজিৰা পথাৰত কষ্ট হয়, হাজিৰাটো কাৰণ লাগিলে ধৰ বেলেগ কৰিব গ'লে ফেকট'ৰিতে যায় ক'বতে যায় আজিকালি বহুত ৰকমৰ আছে ন'। সেইকাৰণে।
উম,
বাকি তুমি অৰুণাচল গৈছানে নাই? যাব মন নাযায় ইমান?
উম, যাবতো মন যায় দেউতাক কৈ থাকোঁ নিনিয়ে তাতে দেউতাৰ মামাও আছে।
উম,
উম, নিনিয়ে কিন্তু, মানে আহা বছৰত যাম বুলি ভাবিছো তাতে আমাৰ গাঁৱৰে মামি থাকে তাতে মানে কাম কৰে আৰু। তাতে মায়ে কৈছে যাবা, যাবি বুলি কৈছে এ একমাহ মান থাকি বি, ঠাণ্ডা দিনত যাবি বুলি কৈছে এতিয়া কি হয় আৰু।
উম, যাবা ঠাণ্ড দিনত কিন্তু এতিয়া গৈহে ভাল আছিলে গৰমত।
গৰম দিনত ন' গৰম দিনত যাব লাগে তাৰ পৰা যদি ইয়াত আহে ন' থাকিবই নোৱাৰিব, মানুহ বিলাক।
যিয়ে নহওক এতিয়া তোমাৰ গৈতো ভাল লাগিব ন' কিবা এটা।
তেতিয়া, মানে এতিয়া মানে কেনে-কেনকে যাম অকলে যাব নোৱাৰি না। তেনেকে অকলে ক'তো যোৱা নহয় ইমান। ঠাণ্ডা দিনত মানে সিহতে এনেক ছু- ছুটি দিয়ে না পোৱালি ঠাণ্ডা দিনতে। যাতে, মানে আহিব আৰু তেতিয়া যেতিয়া যাব তেতিয়া মানে মোক পঠাই দিব ছত দেউতাৰ লগত আহিব কৈছিল, তেনেকাই। তাত দেউতাই মানে ঠাণ্ডা দিনত নাহে মানে ঘৰত।
অ', তেনে, যাবা।
যাম বুলি ভাবিছো এতিয়া কি হয় আৰু।
উম, অ, দিয়া উপায় নাই আৰু।
উম,
এ এতিয়া তোমাৰ ঠাণ্ডাত-ঠাণ্ডাত এতিয়া তোমাৰ মানে শান্তি এতিয়া তোমাৰ মানে ঠাণ্ডাত গৈ ভাল লাগে নহয় কিবা এটা। মানে, গৈ ভাল লাগেতো তোমাৰ, ঠাণ্ডা দিনত গৈ।